অ', আজি ক্লাছ কেইটা আছে?
আজি না। অ', আজি, আজি হেৰি এই দহটাত পোৱাকে যাবা দিছে বুঢ়ী বোলে কৰ'বাত যাব।
দছটাত মাতিছিলে নে?
উম, উ, উ, অ', কালি।
দহটাত মাতি দুটাত চুটি দিলাক যে ইমানেই হৈছে নে আজি?
কালি কালি।
অ', কালি অ', কালি।
আজি কেইটাত মাইকি বুলি কৈছা যে তুমি মই টো কালিৰ কথা সুধি আছোঁ। কালি দহটাত মাতছি, আজি দেখোন যোৱেতেই দেৰি হৈছি নানুৱাতাত।
দে-দেৰি হয় ইমান দেৰি হয়?
দেৰি হোৱা নাই মানে চাৰে দহটাত যাই পাছোঁ।
অহ তে সেইখিনি মোৰ যায় আৰু
ৰেপিড খন পতকে বুক হ'ল কাৰণে যাই পালো আৰু। আজি ৰেপিডৰ আপাৰট মানে মই যতে পাপাক বাই বাই দি পাপাক বাই বাই দি গলো না।
নেই এতে কি?
তাৰপাছত ৰেপিডৰ আপা ঘুজছি দেউতা নেকি? মই কলো অ' বুলি। তাক কৈছে কি ভাড়া ভাড়াও কম কিজানি ন একেদিন সেনকে কৈছি। হা?
কি কৈছে?
হেল্ল'।
কি কজি? নেটৱৰ্ক নাই দেখোন নেটৱৰ্ক হেল্ল' তোমাৰ মাত তো কঁপি কঁপি আহি আছে।
কিয় বা মোৰো।
অ' এতিয়া আহিছে ৰ'বা কি- ক'লাগ ৰেবিড' চলি যে অ' পাইছো। অ' ৰেপিড আপাতোৱে কি কলা বোলি কলা?
অ' পিছত মই ক'লো হয় বুলি।
হেল্ল'।
অ' কে এনে হৈছে। শুনা পাইছ? শুনা পাইছ মা?
হেল্ল'। পাইছ নেকি শুনা?
হেৰি কৰাচোন মা